ডাঙৰীয়া।
নমস্কাৰ।
অ', অ', কি কৰি আছে বাৰু, আপুনি এতিয়া?
আহ, মই এনে বহি আছো আৰু আপুনি? কিহৰ কাৰণে আম মোক
আ হয়, আপোনাৰ আপোনাক মই বিশেষ আহ অলপ কথা পাতিবৰ কাৰণে ফোন কৰিছিলো, উৎ উৎসৱৰ বিষয়ে। আ, আপোনাৰ লগত অকণমান সময় হ'বনে কথা পাতিবলে।
হয়, হয়, আছে, অকমমান দিব পাৰোঁ।
হয়, ত উৎসৱ বুলি কলে আমি সাধাৰণতে আ না-নানান ধৰণৰ উৎসৱবোৰ বা উৎসৱ পাৰ্বন বা পূজা, তেনেকোৱাবোৰ আমি সাধাৰণতে বুজো নহয় জানো?
হয়।
আ, যেনে ধৰক আমাৰ জাতীয় উৎসৱ বুলি ক'লে আমাৰ আ যিহেতু আমি অসমত বসবাস কৰো, আমাৰ জাতীয় উৎসৱ যেনেকে ৰঙালী বিহু বা তেনেকোৱা নানান ধৰণৰ উৎসৱ আছে, আপোনাৰ দূৰ্গা পূজা হ'ল এটা উৎসৱ। বা আৰু আন আন সম্প্ৰদায়ৰ লোকৰ এটা আ আ বেলেগ বেলেগ তেওঁলোক নিজা নিজা উৎসৱ আছে নহয় জানো।
হয়।
ত', আপুনি এই উৎসৱবোৰ, আ, আপোনালোকেও উৎসৱ পালন কৰে চাগে? ত', এই উৎসৱৰ বিষয়ে আপুনি আ, আপোনাৰ মতামত কেনেকুৱা বা আপুনি কি ভাবে, উৎসৱ বোৰ ভাল বেয়া। বা এই সেই দিশবোৰ অকমান আপুনি অ', কব নেকি বাৰু।
হয়। অ', কথাটো হ'ল আমাৰ অসমৰ জাতীয় উৎসৱবিলাক হৈছে আমাৰ ৰঙালী বিহু, কাতি বিহু, আৰু মাঘ বিহু। বা ভোগালী বিহু। এইবিলাকে আমাৰ মে আচল জাতীয় উৎসৱবিলাক, আৰু তাৰো উপৰিও আমাৰ অ', যোনটো আমি সাতচোৱা বুলি কয়। যিটো অম্বুবাচী মেলা হয় যে কামাখ্যা মন্দিৰত, হয়, সেই টো এটা উৎসৱে হয় ক'ব গ'লে।
অ', হয়। সেইটো এটা উৎসৱ।
হয়। আৰু এইবিলাক অ', আমাৰ মেইন মানে আচল উৎসৱটো জাতীয় উৎসৱটো এইবিলাক আৰু।
হয়। জাতীয় উৎসৱ বুলি ক'লে আমি ৰঙালী বিহু বা ভোগালী বিহু আৰু কঙালী বিহু। বুজো নহয় জানো, আমাৰ অসমৰ জাতীয় তিনিটা উৎসৱ আছে। অ', আৰু তাৰ উপৰিও আমাৰ নানান উৎসৱ আছে, ধৰক বিভিন্ন জাত তি জনগোষ্ঠীৰ নিজা নিজা উৎসৱ আছে। যেনে আও আমাৰ বড়ো সম্প্ৰদায় সম্প্ৰদায়ৰ বাথৌ পূজা। সেইটো এটা অ', বড়ো সম্প্ৰদায়ৰ বা বৈশাখু বা মিচিং সম্প্ৰ যেনেকে আলি আই লৃগাং, এটা ইহঁতৰ অ', উৎসৱ। ফাগুন মাহত এটা অ', উদযাপন কৰা এটা উৎসৱ। বা তেনেকে আপোনাৰ বহুত ন, দেউৰী অ', নানান জনগোষ্ঠীৰ যিমান অসমত বসবাস কৰা জাতি জনগোষ্ঠীৰ অ', সকলোৰে নিজা নিজা এটা অ', উৎসৱ আছে। তাৰোপৰি আমাৰ অ' এ, দেশৰ বা আমাৰ ভাৰতবৰ্ষ হৰ আন আন ঠাইতো বেলেগ বেলেগ উৎসৱ পালন কৰে, নহয় জানো? যেনেকে দুূৰ্গা পূজা হ'ল এটা ডাঙৰ বহুত ডাঙৰ উৎসৱ গোটেই ভাৰতবৰ্ষই পালন কৰে সেইটো। অ', তেনেকুৱা ধৰণৰ উৎসৱ চববোৰ অ', আমি, অ' যাওঁ জনতাবোৰে, যেতিয়া পালন কৰো, মন বোৰ আমাৰ ভাল লাগে ন বহুত।
হয়।
সেই উৎসৱবোৰ উদযাপন কৰে, আপোনাৰ কেনেকুৱা, আপুনি মা উৎসৱ বা পাৰ্বনবোৰত আপুনি উদযাপন কৰে নে? আপুনি পালন কৰে নে?
হয় ডাঙৰীয়া। অ' বিহু, আমাৰ জাতীয় উৎসৱ হয়। আৰু বিহুটো আমি পালন কৰোঁ, যেনেকৈ সেইটো আমাৰ অ', বিহু উৎসৱটো আগৰ পৰাই আৰু ন আমাৰ পূৰ্ব পুৰুষৰ পৰা সেইটো আমি উ উৎসটো উদযাপন কৰি আছো, বা মানি আহিয়ে আছো। আৰু আগলৈকে মানি চলিব, বা উৎস উদযাপন কৰিব বুলি আমি আশা ৰাখিছো আৰু বা আমি ভাবো, হয়।
আৰু নিশ্চয় আমি কৰিব লাগিব। হয়।
হয়, আমাৰ বিহুৰ এটা ইতিহাসৰ কথা ক'ব গ'লে মানে আমিতো সবেই গমেই পায়। বা সকলো মানুহে গম পায় যে এইটো বহুত বছৰৰ অসমত বাস কৰা বিভিন্ন ধৰণৰ জাতি-জনগোষ্ঠীবিলাক এইটো আমাৰ বিহু উদযাপন কৰি আহি আছে, আহি আছে এতিয়ালৈকে আহি আছে। আৰু প্ৰথম মানে ইতিহাসত লিখা আছে যে আমাৰ আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহ। আহ, তেখেতে এইটো প্ৰথম মানে ৰয়েল যোনটো প্ৰেট্ৰেনেছ বোলে, প্ৰেট্ৰোনাইছ বুলি কয় হা! এইটো মানে ৰংঘৰক
ৰ-ৰ হয়, হয়। ৰংঘৰৰ বাখৰিত আমাৰ ৰঙালী বিহু প্ৰ প্ৰথম আহ, বিহু উদযাপন কৰিছিল।
হয়, হয়। হয়, নহ এইটো ইতিহাসত মানে কোৱা হয়। এইটো কিন্তু তাৰ আগৰ পৰাও মানে হয়, বুৰঞ্জী লিখা থকাৰ কাৰণে আমি গম পালো আৰু তা-তাতকৈতো আমি বুৰঞ্জিত নিলিখা বস্তু মানে আমটো গম নাপাওঁ এতিয়া কিন্তু বিহু উদযাপন বা বিহু উৎসৱটো আমি বহু বছৰ আগৰ পৰা আমি মানি চলি আছো আৰু এইটো হয়, হয়। আৰু এইটো দেখিলে গম পায় কিয়নো আমাৰ ৰঙালী বিহু সময়ত আমাৰ নতুন বছৰ হয়, আমাৰ সেউজ প্ৰকৃতি আমাৰ যোনবিলাক আমাৰ গছ-গছনি
নতুন কুঁহি পাত মেলে ন' হয়, হয়। নতুন ৰূপ ধাৰণ কৰে। হয়, কুলিয়ে-কুলিয়ে আপোনাৰ আহ, কুলি মাত দিয়ে নহয় জানোঁ।
হয় কপৌ ফুল ফুলে।
হয়, হয়। ত' গোটেই পৰিৱেশটো আপোনাৰ অহ এটা আহ উৎসৱ-উৎসৱ মানে এটা পৰিৱেশ হৈ পৰে, গোটেই চাৰিওফালে নহয় জানোঁ? অ' মন-মন বোৰো আমাৰ আলোকিত হয় বা আমাৰ মনবোৰো বহুত স্ফুৰ্তি লাগে, স্ফুৰ্তি লাগে। সৰু-সৰু কন কন ল'ৰা-ছোৱালীবোৰেও সেই উৎসৱ পাৰ্বনত আহ, নিজকে আহ পুৰা মেলি দিয়ে, কব পাৰি বিলীন হৈ যায়। এই উৎসৱ পাৰ্বনটো পালন কৰে। একদম ধুম-ধামেৰে নহয় জানো? অহ, তেনেকে-তেনেকে আমি সেই উৎসৱ পাৰ্বনবোৰ ধুনীয়াকে আহ, নিয়ম-নীতিৰ মাজেৰে আমি যদি এনেকে পালন কৰি গৈ থাকো বা আহ, আমি ঠিক তেনেদৰে আমি ৰক্ষাও কৰিব লাগিব। এই উৎসৱবোৰ কেনেকে জীয়াই ৰাখিব পাৰো সেই সেইটো কথাও আমি চিন্তা কৰিব লাগিব, নহয় জানোঁ ডাঙৰীয়া?
হয়, হয়।
অ সেইটোৰ বিষয়ে অকমান ক'ব নেকি, আমি আমাৰ উৎসৱবোৰ কেনেকে আগলৈকে লৈ যাব পাৰি আৰু কিমান ধুনীয়াকে এই উৎসৱবোৰ পালন কৰিব পাৰি, সেইটোৰ বিষয়ে আপুনি অকমান জনাবচোন।
হয়, মই এইবিলাক মই এতিয়া, আহ মই বিহুৰ ক্ষেত্ৰতে কওঁ।
হয়।
আমাৰ যোনটো ৰঙালী বিহু।
হয়।
হয় এতিয়া আমি যেনেকৈ আমি। বিহু মাৰটো মানে বিহু যোনটো আমি নাচো বা বিহু মাৰা বুলি কয়। বিহু মাৰটো আমি এতিয়া মানে আমাৰ ষ্টেজত বা। ক'বানো পাখৰি গছ অলপ লগাই কিনি। অ আমি তেতিয়া তাতে মানে প্ৰতিযোগিতা কৰোৱা হয়। এতিয়া বৰ্তমানৰ যোনটো আমি দেখি আছো কিন্তু। এইবিলাক বিহু মাৰা যোনবিলাক নিয়ম বা এইটো উদযাপন কৰাত। টো আমি। আহ এতিয়াৰ পৰা যদি আমি এশ বছৰ বা দুশ বছৰ নহ'লে মানে পুৰণা আৰু। পঞ্চাছ বছৰ ওপৰতো দেখা যাওঁ।
ত তেতিয়া মানে আমি। তেতিয়া দেখা যায় ত' তেতিয়া আমি তেতিয়া মানে শুনিব পাইছিলো যে। এইবিলাক মানে এটা এটা গাঁৱত চবে ডেকা- গাভৰু মিলাই। আমি বিহু মাৰিছিলোঁ বা আমি পাখৰি। পাখৰি যোনটো পাখৰি গছ আছে ডাঙৰ ডাঙৰ পাখৰি গছৰ তলত আমি। বা যিকোনো গছ আৰু। তলত আমি এইটো বিহু মাৰিছিলো ত' এইবিলাক আমি শুনি আহি আছি। বা এইটো হয়ও আমাৰ এইটো। অ স্বাভাৱিক হয় মানে এটো।
আ।
অ এইটো আমি তেতিয়া শুনিছো বা এতিয়ালৈকে আমি শুনি আহিছোঁ। এইটো হয় ত' এইটো আমি এটা। সলনি হোৱা দেখি আহিছো তেতিয়া আ। ক আহ মানুহবিলাক তেতিয়া গছৰ তলত। যোনটো আমাৰ প্ৰকৃতিৰ গছ মানে যোনটো তাতে মানে বিহু মাৰা। হয় হয় হয় মানে এইটোয়ে আমাৰ সলনি হোৱাটো মই বিচাৰো। ক'ব বিচাৰিছো আমি পিছলৈকে আমি কেনেকৈ এইটো বেলেগ বেলেগ। সোময়ে সোময়েটো সলনি হৈ আহি আছে ত' আ হয় এতিয়া। পৰিৱৰ্তন হৈ আহিছে হয় এতিয়া মানে বৰ্তমানত আমি দেখা যাওঁ যে। ষ্টেজত আমি বিহু মাৰা দেখা পাওঁ বা কিবা গছ। তাতে ৰুই কিনি বা প্ৰতিযোগিতা কৰে আমি বিহুমা দেখা যাওঁ। ত এনেকৈয়ে পিছলৈকে মানে ইউনত অ কিবা ফিউচাৰত আমাৰ। তেতিয়া অলপ সলনি হ'ব বা পৰিৱৰ্তন। হৈ যাব ত' এইবিলাকো আমি যোনটো এইবিলাক। আ বচাবৰ কাৰণে বা আমি এতিয়া। এ নতুন নতুন এইবিলাক যোনবিলাক নিয়ম কৰি আছে এইবিলাক। আমি আমি যোনটো আগৰ আদি। প্ৰাচীন কালৰ আমি যোনবিলাক বিহু উদযাপন কৰা আছিলে এইবিলাক নিয়ম আমি পিছলৈকেও ৰাখো। ৰাখিব লাগিব আগলৈকে অ ত তেতিয়ালৈকে আমি। জীয়াই মানে ৰাখিব পাৰিম বিহু উদযাপন কৰা এইবিলাক নিয়ম নীতিবিলাক।
হয় আৰু অঔগতিকে আমি উৎসৱ -পাৰ্বন। আহ বা তেনেকুৱা উৎসৱ বোৰ আমি ধুনীয়াকৈ আমি। পালন কৰিব লাগিব। সেইটো ধৰণে আমি সংৰক্ষণো কৰিব লাগিব উৎসৱবোৰ কেনেকে জীয়াই ৰাখিব পাৰি। নহয় জানো? অ অহ। এতিয়া আহ ধৰক এতিয়া বহুত থলুৱা উৎসৱো আছে। থলুৱা আপোনাৰ সেই নানান সম্প্ৰদায়ৰ আপোনাৰ জনগোষ্ঠীয় মূলীয় আপোনাৰ উৎসৱ আছে। যেনেকে আমি ক'ব পাৰোঁ লৃগাঙৰ বিষয়ে এতিয়া লৃ গাঙৰ উৎসৱত আপোনাৰ ডেকা গাভৰু বোৰে কি কয় ডেকা গাভৰুৱে লৃগাং এ লৃগাঙৰ ৰাতি আপোনাৰ আহ একেলগে নাচে বা ঐনিতম গাই, গুমৰাং নৃত্য কৰে। আৰু তেনেকুৱা সিমান ধুনীয়া এটা সংস্কৃতি, নহয় জানো? ধৰা এই উৎ
হয়।
ইমান ধুনীয়াকৈ জীয়াই ৰাখিছে। আহ সকলো এ নানান জনগোষ্ঠীবোৰ মূলীয় মানুহবোৰে বা বড়ো সম্প্ৰদায়ৰ এতিয়া যেনেকে আহ বিহুত বৈশাখোন আছে বা তেনেকুৱা ধৰণৰ বাথৌ পূজা আছে। বাথৌ পূজা বহুত আজিৰ তাৰিখলৈ বা আজিৰ দিনলৈকে সেইবোৰ সংৰক্ষণ কৰি ৰাখিছে বহুত সেইটো আমাৰ আহ এটা আহ লেখত ল'ব লগীয়া কথা বা আদৰণীয় কথা আহ ত' সেইবোৰ তেনেকে আমি জীয়াই ৰাখিব লাগিব উৎসৱবোৰ ন' ডাঙৰীয়া?
হয় হয়, হয় কথাটো হয়। অহ আপুনি অহ। ঠিকেই কৈছে বা আপুনি সত্য কথা কৈছে আৰু আমাৰ উৎসৱ বুলি ক'লে আৰু আছে। যেনেকৈ আমি মাঘ বিহু উদযাপন কৰোঁ।
হয় হয় মাঘ এতিয়া মা হয় এতিয়া মাঘ বিহু আপুনি ভোগালী বিহুৰ বিষয়ে অকমান কৱকচোন? সেইটো উৎসৱটোৰ বিষয়ে
হয়, ভোগালী বিহুত আমি তো মে আচলটো হ'ল কাৰণটো আমি আমি খেতি বাতি কৰি আমি বহুত কষ্ট কৰোঁ। এ বাৰিষা টাইমত বা বাৰিষা বছ বতৰৰ পৰা আমি ধান কাটা বতৰলৈকে আমি বহুত কষ্ট কৰি মানে ধানটো পোৱা যায় বা খেতি কৰি পোৱা যায় সেইটো কাৰণে এটা আমি ভোগ খোৱা হয় আৰু হয় কথা
একদম আহ আ একদম সময়টো বৰ আহ ক কমি আহিছে। গতিকে আমি ইয়াতে অঁ হয় হয় হয়। আমি ইয়াতে সামৰণি মাৰো।